হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'
ক
অ ক চুন
কি কৰি আছা, আছে ফোন কৰিছিলা। মাই
আচ্ছা
কি কৰি আছোঁ?
হুম',
কি কৰি আছোঁ?
এ বহি আছোঁ, কি কৰিম নো আৰু উম', বল। খালো', - খালো', - খালো', হৈ গ'ল
বাকী খবৰ খাতি ক?
চলি আছে আৰু মাজে মাজে, গৰমত কি খবৰ হ'ব আৰু?
বাকী খেতি, খেতি চেতি কৰিছা নে?
ধান খেতি হৈ আছে, কচু আছেই শাক-পাচলি আছেই
তহঁতৰ বাৰীতো আৰু বহুত ডাঙৰ না
তাকেই কৰিব পাৰি আৰু লাগিলে কবি উঠাই লৈ আনিম চব্জি
অকে, আনিবি কোনে মানা কৰিছে চব্জি এনেও লাগে, বহুত দাম বুজিছোঁ কচু কি কচু বনাইছোঁ বিষ কচু কি কচু?
উম', জানো কোনটো কোনটো কচু দুটা তিনিটা কচু আছে চাগে দুটাৰে তিনটা কচু আছে
আচ্ছা', এই কাঠ কি কচুৰ কিবা এটা যে তলত যে হয় মাটিৰ তলত যে হয় মানকচুটো?
কচুটো মাটিৰ তলতে হয় ৰে
ন, নহয় এটো কি নাম নামটো পাহৰি গলোঁ ৰে এমাত্ৰৰ
লংকা কচু নেকি?
হয়', চাগে
এই নাম আছে বহুত মইও পাহৰি গলোঁ।
বাদে দে কি বেঙেনাৰ কথা কৈছিলে, কি বেঙেনা হৈছে নেকি?
বেঙেনা হোৱা নাই তাকে ভাবি আছো কৰিম কৰিম বুলি। পুলি, - পুলি, পুলিয়ে নাইপোৱাটো বেঙেনা বিচাৰি ফুৰি আছোঁ হুম', -হুম',
বাকী, চ এই চন্দনপুৰী আনিলি নে নাই?
চন্দনপুৰী অনা নাই এ তাকে যাব লাগিব।
কেতিয়া আহিবি?
পইচা পালেহে, চাওঁ।
কোৱা গৈছে
আৰু ল'ব লাগিব যে
কালি মোক সুধি আ চন্দনপুলি ল'বলৈ নহা নেকি বুলি কৈছে।
মানুহতো ঘৰত থাকিলেহে আকৌ।
মালতো ফোন কৰিলে ঘৰ পাবগৈ আকৌ চিধা কথা।
উম', - কালি যাম তেতিয়াহলে।
উম',
উম', - উম', ৰঙালাও একেবাৰে হোৱা নাই আমাৰ ঘৰত। কি হৈছে জানো? উম',। কো, কোমোৰাটো, কোমোৰাটো তামাম হয়, ৰঙালাও কি হয় নো?
কোমোৰা আছে?
কোমৰাটো হৈ যায় বাৰু কোমৰাটো মানে এই বেলেগ ধৰণৰ উম। বেলেগ কোমৰাটো হয় বেলেগ। অৰুণাচল
আমাৰ ঘৰত কোমোৰা হয় যে আমাৰ পাছমই আৰু ঘৰতে কুমোৰা হৈছিলে হা।
উম
পিছত কোমোৰা হোৱাৰ পিছত তোৰ কাকা ঢুকাই থাকিলে মানে বহুত হৈছিলে তোৰ বেছিবি খাবি কি কৰিবি মানে।
উম উম।
কোমোৰা হোৱাৰ পিছতে আৰু গল আৰু।
আমাৰ ৰঙালাওটো তেনেকাই হৈছে নাই হোৱা আগতে বহুত আছিলে। এতিয়া খেক খেক হৈলে হোৱাই নাই।
ঠিকে আছে বাকী খবৰ খাতি ভাল ভালেই?
চলি আছে আও। তোৰ ক?
ঠিকে আছে আৰু মোটামুটি। ৰ'দ গৰম কেনেকে দিছে?
এ এইটো ৰদত মই ক পথাৰত গৈ কোৰ মাৰো। আজিহে বহি আছো ঘৰত।
যা আকৌ কোনে ৰখাই থৈছে কোৰ মাৰ যা।
না না য'ত কোৰ মাৰো তাত একো চাই নাই তো ওচৰত। সেইকাৰণে আৰু ৰাম ৰাম।
কলেজ আহিবি নেকি তিনি পাঁচটা বজাত।
সন্ধিয়া?
উম
সন্ধিয়া কি কৰিম আহি?
এ শিকাব লাগে।
কি খাব লাগে?
উম খালি মোৰ লগত চাই সিকাম মানে
হৈ গল আৰু মোক কৈ আছ।
খালি হেল্ল'।
অ কৈ থাক।
তই যদি আহ মানে চাহ তই শিকাব নালাগে মই শিকাম খালি।
অহা তোমাৰ তোমা ঘৰ ঘৰ ত ওলপো মই টাইম নাপাও এতিয়াহে বহি আছো। যে ৰ'দ দি আছে বুলি।
হ'ব হ'ব বেছিয়ে গৈছে এইটো অলপ।
কি কবি আৰু। দিগদাৰ আছে বাবা। খেতিত পানীয়েে নাই খেতিত পানীয়ে নাই বৰষুণো দিয়া নাই।
আৰু কোনবা জেগাত বানপানী চলি আছে।
হয় বেলেগ ফালে বানপানীয়ে চলি আছে আমাৰ ইয়াত বৰষুণ নিদিয়া।
বহুত যোৰ বাধা একদম।
নাই বৰষুণ দি পেলাই যদি ৰ'দ দিয়ে ন বহুত গৰম লাগিব বুজিছ।
হলেও বৰষুণটো হওঁক। আলুটো লগাম এই ধান কটাৰ পিছত লগাম বুলি কৈ আছে কি হয়? ঠ
লগাবি লগাবি আমি চুৰ কৰিব যাম বিহুত।
চকিদাৰ আছে ভাই নাহিবি।
কোন হয় চকিদাৰ?
কুকুৰ, কেইটা আছে সেইকেইটা আমি আমি আছিল। উ! কেইটা ছাগলী মাৰিছে সিহঁতে জানে আৰু
চাবি কুকুৰীটাকে মাৰিব ক এনেকা।
স ছটাত ছাগলী মাৰিল সিহঁতে।
কুকুৰৰে।
উম! মুৰ্গী কেইটা উঠাইছে সেইটো আৰু হিচাপ কৰা নাই আৰু মই,
এই কেইটা ককুৰ ভাল হয়।
সেইকাৰণে দুটাক বান্ধি থৈ দিছিলো সিদিনাখন। সিহঁতক সিহঁতক এৰিলেে হৈ গ'ল আৰু ফ্ম ফিনিচ।
হ।
উম! এ এনেকা ৰ'দ দিছে চালা গছ, গছ কচু, গছ চব তল ফালে হৈ গৈছে মাথা। চব পৰি গৈছে কচু গছ।
বচু কছ বচু গছে আৰু, উম!
চব গছে মৰি আছে আধামৰা আধামৰা হৈ আছে ইমান ৰ'দ দি আছে আকৌ। আৰু এনেকা এনেকা ৰ'দ দিব লাগে, ধান ৰকমত দিলতো হৈ গ'ল আৰু
উম! মাই
তহঁতৰ খেতি আছে জানো?
আমাৰ খেতি মানে বাগান আছে।
বাগানতো আমাৰো আছে এইটো বেলেগ কথা।
বাগানে খেতি খেতি আছিলে মানে খেতি খতি বাগান বনাই দিলে। বাগানিব নোৱাৰটো।
বাগানো খৰচ আছে। ডাবাই মাৰ।
বয়াক কৰি দে বেহ
উম!
খৰচটো খৰচ হয় কিন্তু মাটিটো পুৰা খতম কৰি দিয়ে আৰু ধৰ চাপ খেতি উঠাই পেলাই মানে গছ লগ লগাব নোৱাৰো,
উম সেইটো খাৰ ইমান দিয়া হয় আকৌ ড এপি চিয়পি, সেইটো বেয়া কিন্তু। হ! হম! পুখুৰী বনাই ল' ভাল হ'ব।
পুখুৰী বনাই ললে মানে কি হয় এতিয়া সদায় মাছকোনে পুহিব কচোন? ফ্ৰিছাৰি হৈ যায় বাট, নকৰে আৰু
উম!
পছা।
চ চোৱা মানুহতো থাকিব লাগিব ন এটা,
সেইটোৱেই সেইটো কোন থাকিব তই থাকিবি মই থাকিম মই যম নাথাকো না থাকিম নাথাকো নকয়। কিন্তু
সেইটোৱে মোৰ সেইটোৱে মোৰ গণ্ডগোল হৈ থাকে, দেউতা বুঢ়া হৈ আছে। এতি চাই থাক মই চাব লাগিব এতিয়া। কতো নাই কতো নাই মাজত ফচি আছো। তে
তোৰ তো বা হে আছে?
হম তিনিজনী বা লাষ্টৰজনীতো ময়ে বিয়া কৰাব লাগিব ৰেই। বিয়া মই ফিক্স কৰাই দিব লাগিব। বিয়া কৰাই কৰাই কৰা কৰাই কৰাই মই কাংগাল হৈ যাম।
তব বুঢ়া হৈ যাবি।
মই মন্দিৰত গৈ বিয়া কৰিম হৈ গ হলে উঠাই লৈ আনিম।
ভাত জানো খালী?
খালো।
বাকী এই কলেজটো একসট্ৰা ক্লাচ কেতিয়া কৰাব যে?
নকৰাই বোলে।
কৰা নেকি আকৌ কৰাব বোলে। বৰগাঁও চোৰ পিছত কৰা বুলি কৈছে?
উম, তেতিয়াহলে গম নাপায় আগতে মই গাই থুৱাব লাগিব। এ, কাম এডাল আছে যাবই নোৱাৰি ক'তো।
এইটোতো হয়।
ফুৰিব যাম বুলি কব একটা কাম ওলাই যাব থাক এইটো কৰি যা। আৰু যাম বুলি কবো পইচা নাই।
উপায় নাই অ।
উপায় মানে একেই নাই উপায়।
হ'ব তো ন?
খালি উম, উম, হ'ব দে তেতিয়া হলে। উম'।